হেল্ল' অ কোৱা।
কৰিছা?
এ ভৰি ধুব আহিছো।
আহি পালাহি?
পালোহি।
ভাওনা কেতিয়া আছিল তোমালোকৰ?
আ যোৱা মাহত আছিল।
ভালে কৰিলা হেৰি এ তোমালোকৰ এইফালে এখন কলেজ আছে ন?
আছে অ।
ম এবাৰ গৈছিলোঁ তালৈ সৰস্বতী পূজাত।
অ' কাৰোবাক লগ ধৰিব আহিছিলে নেকি?
নাই এনেই গৈছিলোঁ। তাতে মোৰ কোনো চিনাকি নাই এনেই গৈছ ন লগৰ চাৰিটা মান লগৰ চাৰিটামান গৈছিলো এনেই গৈছিলো।
কলেজো আছে আমাৰ ইয়াত হায়াৰ ছেকেণ্ডাৰীও আছে।
অ নে গম নাপাওঁ সেইফালে এনেকুৱা কলেজ এখন আছে সেইখন ভেঞ্চাৰ কলেজ নেকি ন?
নহয়।
বাকী ভাত কিহৰে খালা?
ভাত মই তাতে খাই আহা নাম ঘৰতে আজি।
তাতে খাই আহিলা।
এ। তুমি? অ
খালোঁ খাই শুইছোঁ আৰু।
অ অ বাকী ঘৰৰ মানুহ?
আজি শুলে শুলে, তোমালোকৰ?
অ।
শুলে।
নাই শুৱা নাই আমাৰ বা হত আহিছে যে ধুনু এই মাত্ৰ শুইছেহে।
ভিন্দ আৰু বাহত শুৱা নাই মানে কোনোৱে শুৱা নাই আৰু শুবহে।
তোলোকৰ সেইফালে গাঁওখন ডাঙৰ চাগে ন?
উম ডাঙৰে আমাৰ ইয়াত দুটা হেৰি নামঘৰ আছে।
বা ভাগ ভাগ নি?
অ বেলেগ বেলেগ। হা শংকৰে নাই বাৰু হ'লেও মানে দুখন নামঘৰ।
মানে কি সম্প্ৰদায় চাই নেকি নাথ কোচ কলিতা এনেকুৱা ভাগ ভাগ
হা হা বুজা নাই ৰ'বা দেই কি কৈছা
মানে কি নাট কোচ কলি নাট কোচ কলিতা এইবিলাক ভাগ ভাগ নেকি
নাই নহয় বাৰু মানে হ'লেও মানে দুখন আছে নামঘৰ
ভালেই তেনে
অ
কোৱা
কোৱা কি কৰি আছিলা শুই আছা শুই আছা
শুই আছো শুই আছো আৰু গৰম পৰিছে ন বহুত কি গৰম
উম বহুত গৰম বাৰু
দিনক দিনে গৰমডাল বাঢ়ি গৈয়ে আছে
উম বহুত বাঢ়িছে।
তোমালোকৰ এইফালৰ পৰাটো অৰুণাচল ওচৰ হয় ন।
অঁ ওচৰে।
যোৱা নাই সেইফালে সেইফালে যাব পাৰিনে অৰুণাচল।
অ পাৰি যাবলৈ কিন্তু যোৱাহে নায় মই। জংঘল নহয় পকা ৰাস্তা আছে। অঁ।
যোৱা নায় তুমি?
নায় তেনেকেটো যোৱা নায় বাৰু।
তোমালোকৰ ফালে বানপানী হয়নে নহয়?
ইমান ডাঙৰকে নহয় আৰু হলেও আহে পানী। এতিয়া আহিয়ে আছে পানী। জীয়া গাভৰু জীয়া গাভৰু।
জীয়া গাভৰু মানে পাহাৰৰ পৰা নামি আহে ন।
আঁ পাহাৰৰ পৰা নামি আহে সেইকাৰণৰ পৰাই নামি আহে আৰু।
মাছ চাছ ধৰা নে?
মাছ যে তেনেকে নধৰোগৈ মই মানে হলেও কিছুমানে মাৰে গৈ আৰু যা- জাল চাল লৈ কেনে যায় নদী পানী আহিলে।
বাকী তোমালোকৰ কি আৰ্মি কেমটো ফালে নে কি?
হা অ তেনেকেই ধৰা আৰু।
ভালেই। তোমাৰ কথাও শুনো দুই এটা।
অঁ মই কি ক'ম‌ ক'লোই।
ন।
অ কি ক'ম এতিয়া সোধা কিবা এটা। শুধিলে মই উতৰ দিম।
বাকী কাজিৰঙা যোৱা নাই গৈছা নাই কাজিৰঙা?
হুম কাজিৰঙা কি তেজপুৰ খনে ভালকে ঘূৰা নাই মই।
হাঁ।
অঁ সঁচাকে।
বহুত মন আছে যাবলে আপাৰ আচাম মই যোৱা নাই আজিলৈকে। বহুত ইচ্ছা আছে আপাৰ আছাম যাবলৈ।
অঁ আপাৰ আসামত বোলে বৰজলি ভাষা নহয় যেনেকে আমি ধৰক কথা পাতি আছো তেনেকে ভাওনা- পাতে বোলে হয়।
বৰজলী ভাষাত পাতে অঁ।
বৰজ মই শুনিছো আকৌ বৰজাৱলী ভাষাত নাপাতে। এইটো কি নাম আছিলে আমি যেনেকে ধৰা কথা পা- পাতি আছো তেনেকে মানে। অঁ তেনেকে পতা পাতে বুলি। আমাৰ ইয়াত বৰজৱলি ভাষাতে পাতে।
বৰজাৱলী ভাষা হ'লে বুজি নাপায় কিন্তু মানে টিউনটোৰ লগত মানে ধুনীয়াকৈ মিলি যায়। ভাওনাটো ভাওনাখন মানে আপোনাৰ- ইমান ধুনীয়াকৈ মিলে চাবচোন ভাল লাগে। মানে তাৰ ডায়লগ সেইটো ভাল লাগে শ্ব'টো বৰজাৱলী। অসমীয়াত মানে অলপ টিউনটো অলপ অসমীয়াটো চলে আহি যায় ন। এই সেইটো ফিল্টো নহয়গে। আৰু সেতৰ চাবাচোন- আপাৰ আসাম ফালে ৰাসটো অলপ বেলেগ চিষ্টেমত হয়তো আপাৰ আসাম।
ৰাসটো বেলেগ চিষ্টেমত আমাৰ আকৌ ইয়াত অকল কৃষ্ণটোকে নচাওঁতে নচাওঁতে যায় টাইম।
অঁ মানে মানে আপাৰ আসামত মানে তোমাৰ কি হেৰি টাইপৰ এই কাহিনীত- টাইপৰ তোমাৰ ৰাসবিলাক। তোমাৰ ষ্টেজতহে পাতে ষ্টেজত পাতে। ভাল লাগে আৰু তাত কিছুমান জেগাটো তোৰ টিকেট চিষ্টেম তোমাৰে।
বা বাৰু সেইটোৱে।
আমাৰ আমাৰ এইফালেতো কি আও মাজত কৃষ্ণ এধে নাচিব সেয়াহে। সেইফালে তোমাৰ সেইটো নাই সেইফ সফালে তোমাৰ পূৰা একদম ষ্টেজত হয় ভাল লাগে ভাল লাগে।
অ। আমাৰ ইয়াত হেৰি কি নাম চ অ সৰু কালৰ অকমান নাটক বিলাক দেখা ষ্টেজত, মানে কি নাই যিবোৰ কৰে ধৰা সৰু জানো।
সেইটোত সেইটোতো কি বুলি ক কি নীত্যাদিকৰ নে কি বুলি কয় নহয় সেইটোক? সেইটো নহয় তাত মানে গোটেই কৃষ্ণৰ হেৰিটোৱে মানে পুৰা নাট টৰ্ক চিষ্টেমত দেখাই ভাল লাগে। তুমি তুমি মোবাইলত তুমি মোবাইলত চোৱা নাই নেকি?
নাই ছোৱা তেনেকে বাৰু।
চাবা না বহুত ভাল লাগে। সিফালে মানে যাব ইচ্ছা আছে এই ৰংঘৰ কাৰেংঘৰ বিলাক দেখাই নাই নহয়। চাবলৈ ইচ্ছা এটা আছে।
হেৰি কাজিৰঙাত গৈছে চাগে?
কাজিৰঙা মই এবাৰেই গৈছোঁ।
মইতো তেজপুৰে ঘূৰি পোৱা নাই আজিলেকে। আচৰিত।
ঘূৰিবা ঘূৰিবা, এতিয়া নুঘূৰিলে কেতিয়া ঘূৰিবা আৰু?
জেকু ঘৰৰ পৰা, এতিয়া যেনে তেনে পাওঁ বাৰু অকলে যাবলৈ।
লগৰ লগত যাবা লগৰ ছোৱালীৰ লগত যাবা একেলগে ফুৰিব যাবা।
কলেজত গলে যাবলে পাৰিম।
লগৰ ছোৱালীৰ লগত যাবা একেলগে যাবা, ফুৰিবলৈ ভাল লাগে তোৰ। এতিয়া নঘুৰি কেতিয়া ঘূৰিবা আৰু? ম মোৰো বাৰু ঘোৰা কম হয় দেই মোৰো কম হয় বহুত ঘূৰা।
পইচা বন্ধ কৰি ভ সেইটোৱে আৰু, ঘুৰা পকা ইমান নকৰো মানে কৰিবই নিদিয়েতো আৰু। কত কামলে নাপাওৱে কতো ষ্ট্ৰিক নহয় মানে ধৰা
হয় বাৰু ছোৱালী মানুহ ন অলপ
অ তেনেকুৱাই আৰু ইমান কিবা কিবি হৈ আছে যে। উম কাইলৈ যাবলৈ নিদিয়ে।
চবৰে কেতিয়া কোনো মাক বাপে ছোৱালী মানহৰ কাৰণকে ঘূৰি ফৰিব
উম হয় বাৰু তেনেকুৱা মনত ভাবি লৈছা দেখি তেনেকুৱা হৈছে।
বাকী দিনটো আজি কেনে গ'ল?
ঠিকেই ইয়া লগৰকে দুজনী আহিছিলে। তাৰপিছত আকৌ এটামান বজাত আহিছিলে আকৌ ভাত চা খাবলে দিলোঁ ভাত নাখালে এনেকে চাহ তাহ খাই কেনে গুচি গ'ল। আকৌ আমাৰ এই দুজন, আমাৰ আকৌ মোৰ লগৰ ওচৰ লৈ গ'লো তাইৰো হ'ল বাৰু ল বাৰু লগৰ, আকৌ তাতে কথা পাতিলোঁ। কথা পাতি কিনে আক সিহঁতে গুচি গল আকৌ ভিনদহত আহিলেই আ এজনী কৰি আছে। এজনী ভন্টি হয় বাৰু
উম তোমাৰ সমান চাগে হোৱাগে নাই আৰু তুমিতো ভয়ংকৰ কৰি আছা। আজি মোৰ বুইছা তিনটা হেৰি আজি মোৰ তিনটা হেৰি এনেই গুচি গ'ল নহয় ফোন কৰিছিলোঁ। বুইচা।
আজি ফোন কৰিছিলো আজি মোৰ তিনিটা হেৰি এনেই গুচি গ'ল।
অ তুমি আগতে কিয়
এ ফোন কৰিছিলো ইফালে শুনা নাপায় মাত ফটা ফুটি আছে দুবাৰ কৰিলো কাট খাই গ'ল তাকৌ আৰু বেলেগ বেলেগক কৰিছিলো এবাৰ সেইফালেও এনেকৈ ৰিচিভ কৰিলে সেইফালৰ মাত নাই মই শুনি মই শুনা নাই কাত খাই গ'ল তিনিটা মোৰ গুচি গ'ল মিছা মিছি এনে বেয়া লৈছে মনটো।
একো নাই দিয়া হৈয়ে যায় বাৰু তেনেকুৱা আকৌ এবাৰ ফোনো কৰিব নোৱাৰে সেইটো যোৱাৰ পিছত মানে- সেইটো নম্বৰতেও কৰিব খুজিলেও মানে নোৱাৰি।
বৰ্তমান দুবাৰ টাত হেৰি গ'ল ন নোৱাৰিম আৰু
উম সেইটোৱেই অ
বাকী তোমাৰ কেনে চলি আছে।
মোৰ ঠিকেই
ভালেই চলি আছে
ভালেই চলি আছে
বাকী মেজৰ কিহত ললা আছামিছত ন
অ আছামিচত লৈছো
ঠিকে আছে পঢ়িলেই হ'ল। বেলেগ এনে ইম চম কি ফিউচাৰত
অ পিছত ধৰিম এতিয়া আৰু ভবা নাই তেনেকৈ বাদ দিয়া। সেই এতিয়া আৰু বেলেগ স- তুমিও ভবা নাই।
মানে কাৰোবাৰ ধৰ টিচাৰ কাবা নাৰ্চ এনে
উম চেঞ্জো হৈ যায় দিয়াচোন সৰুকালৰ কিবা এটা থাকে আৰু পিছত
সৰু সৰুতে চ সৰুতে চাগে এছ এ লিখোঁতে কি আৰু ডক্টৰ ইঞ্জিনিয়াৰ আছিল চাগে
অ
এই যে স্কুলত যে এছ এ লিখিব দিয়ে
অ বুজিছো ছেভেন ছিক্স
বেলেগটো একোৱেই নাই
অ অ
দিয়া ঠিক আছে দিয়া শুৱা মইয়ো শু গুড নাইট উ দিয়া গুড নাইট
অ ন মাজনী